হেল্ল'।
অহ কি খবৰ
আছো আপোনাৰ
অ মোৰো ভালেই দিয়া
ভাত তাত খালে
অ অ খালো
দিয়ক ঠিকে আছে আমি খোৱা নাই ৰ'ব
খোৱা হোৱাই নাই এতিয়াও
নাই গৰমৰ কাৰণে দেৰিকৈ বনাব গলো গৰমৰ বন্ধ যে
অহ অ
ও দেৰি খাওঁতেও দেৰি সেইকাৰণে আৰু কিবা ভিডিঅ' ভডিঅ বনাই আছো কওক চোন কওক বহুত দিনৰ মূৰত ফোন কৰিলা
এয়া ভাত পানী খাই লৈ বোলো অকমান কথা পাতো সেইকাৰণে আৰু ফোন ফোনটো লগানো আৰু এতিয়া
হয় হয় কওকচোন
অহ কি বনালা আজি
আজি মই বনালো এই বিন যে বিন ভাজিলো তাৰপিছত আলু লাই আলু ভাজিলো দাইল বনালো আৰু এই হেৰি এই ধনিয়া পুদিনা এনেকোৱা এই বুটৰ লগত অকমান বতা বটিম আৰু গোটেইখিনি আৰুতো ভেজালে হয় অলপমান ধনিয়া পদীয়াখিনি ঘৰৰ পৰা ইও মানে ব্যৱহাৰ কৰি আছো
অহ ঘৰতে বনাইছ লগাইছা
হয় হয় এই অকমান সৰু সৰু এই হেৰি বিলাকত এ সৰু সৰু এই দুখ এ আ বাচন ভাঙি যোৱা সেইবিলাকত কৰিছো আৰু
অ অ ঠিকে আছে দিয়া আজি আমাৰো বাৰু ঘৰুৱা ঘৰুৱা বস্তুৱেই আমি খালোঁ আজি ৰাতিৰ সাঁজ এই দুপৰীয়া মাছ অনা গৈছিলে অ দুপৰীয়া মাছ অনা গৈছিলে তাৰ পৰা নৰসিংহ যে নৰসিংহ জানা নহয়?
এ জানো জানো।
অ অ নৰসিংহৰ গছ এডাল আছে আমাৰ ইয়াতে, সেই নৰসি সিংহৰ পাত কেইটামান আনিলো, আনি মিক্সিত মানে মিক্সিত পিচি ললো, পিচি লৈ পেলাই এনেকে জোল বনাই খালো, নৰসিংহ আৰু মাছ। ৰে জোল বনালো আজি।
তেলতাও দিব পাৰি লগত।
আহ ভেদাইলতা আহ আহ। অ ভেদাইলতা বাৰু আজি নাই দিয়া নহল, আছে বাৰু আমাৰ আমি পাহাৰত থাকো যে। এইবোৰ বস্তু মানে আমাৰ, আমাৰ মানে ওচৰে -পাজৰে এনেই থাকে আৰু। এইবোৰ বস্তু ভেদাইলতা, নৰসিংহ উহুম। মানিমুনি, টেঙেচি টেঙা সেই এইবোৰ বস্তু মানে আমি মানে পাওঁৱেই আৰু মানে আমাক কিনিবলে উম প্ৰয়োজন নহয়েই। অ এইবোৰ অ অ অ পা অ পাত ধনিয়াত ত আমি এনেকে যে গামলাত, মাটি দি পেলাই তেনেকে লগাইছো উম তেনে তাকে আৰু বেয়া মানে খাই থাকিব পাৰো আৰু ঘৰৰ বস্তু এইখিনি আৰু।
অ এই মচুন্দৰিটো আছে নহয়ম এইটো
আছে আছে মচু অ অ মচুন্দৰীও আছে আমাৰ এই উম ফলৰ বাস্কেটত মানে তেনেকে মা অ এইবোৰ মানে খুব মানে উম।
সেইবিলাক
অ অ, এইবোৰ মানে স্বাস্থ্য অ আমাৰ স্বাস্থ্য কাৰণে এইবোৰ বহুত উপকাৰী হয় এইবিলাক মানে ঔষধি গুণযুক্ত অ মানে গছ এইবোৰ, এইবোৰৰ ব্যৱহাৰ কৰিলে আমাৰ বিভি বিভিন্ন মানে বেমাৰ -আজাৰৰ কাৰণে ভাল আৰু।
উম উম উম। হয় হয়, আপোনাৰ লগৰো ভালেখিনি বস্তু আছে।
অ আছে আছে ন, ৰসিংহৰ পাতটো যদি আমি খাওঁ মানে ৰক্তহীনতা দূৰ উম, ৰোগ যিটো আছে যিটো আমাৰ
হয় হয়।
মানে শৰীৰৰ সেই বেমাৰৰ কাৰণে বোলে ভাল আৰু পেট তৰ অসুখৰ কাৰণেও নৰসিংহটো বহুত উপকাৰী, উপকাৰ পেটৰ অসুখবিলাকত বিভিন্ন ধৰণৰ পেটৰ বেমাৰ হ'লে বোলে নৰসিংহতো উপকাৰ ৰি আৰু।
হয় হয় হয়। এ ঠিকেই ভালেই কৈছে আপুনি আজিকালি ইমান বেমাৰ -আজাৰ হৈ থাকে, ঘৰুৱা এইবিলাক বস্তু খাই থাকিলে ডাঙৰ বেমাৰৰ পৰা হাত সাৰিব পৰা যাব।
অ অ তাক অ হয় হয় তাকেতো আমাৰ এই ওচ ওচৰতে পছতীয়া গছ এডালো আছে, পছতীয়া পাত এ অকমান তিতা- তিতা লাগে।
হয়।
অ সে সেই সেইয়া মিহি -মিহি কুটি মিহি -মিহিকে কুটি আলুৰ লগত ভাজি খালেও মানে ভাল লাগে সোৱাদ লাগে। সেইটো পেটৰ কাৰণেও ভাল হয়
অ নিম তিতা পাতো ভাল সেনেকুৱাকে
অ অ
আমাৰ আছে নিম তিতা পাত মাজে মাজে খাওঁ
উম আৰু কাহ কাহ হলেও পছতিয়াৰ পাতটো ভাজি খালে ভাল কাহ যে হয় যে বুকুত যে কফ কফ বহি যায় যে অ পছতিয়াৰ পাত টো অকমান তাৰ যিটো তিতা ৰস থাকে যে এটা তিতা লগা ৰসটো সেইটো ৰস টো খালে মানে কফটো ভাল হয় বুলি কয় আৰু
হয় হয় পিছে আমাৰ ঘৰত এডাল বাহকা চিকাৰ পাত বুলি কয় সেইটোও আমি খাওঁ কিন্তু মাজে মাজে এই বাঁহকা তিতা গছৰ পাত
অ ফুল লাগে ন সেই ফুলটো খাই নেকি?
ফুলটো আলুৰে ভাজি খায় আৰু আপোনাৰ হেৰি হয় এই পাতটো কাহঁত খায় ফুলটো এনে খাব পাৰি বাৰু
অ অ অ এতিয়া হেৰি অ এই পাতটো হেৰি সিজাই খাই ন পাতটো সিজাই সিজাই তাৰ পানী অঁ এইটো ক কাহৰ কাৰণে বহুত উপকাৰী
আৰু আপোনাৰ শেৱালি ফুলৰ শেৱালি ফুলৰ ফুলটো শেৱালি গছৰ সেই যে সেই ফুলটোও খাই নহয় ভাজি ফুলো উপকাৰী
অ আছে আছে আমাৰ আছে এই যে দুৰ্গা পূজাৰ সময়ত যে ফুল লাগে যে সৰি সৰি থাকে যে আমাৰ ঘৰৰ ওচৰৰ ওচৰৰ মানুহ ঘৰৰ আছেতাৰ পৰা এনেকে বুটলি বুটলি থওঁ তাৰ পৰা শুকুৱাই থৈ দিয়াই আছে আমাৰ এতিয়াও
এই আমাৰো আছে আমাৰ ওচৰৰ মানে ঘৰৰো আছে।
অহ
আমিও সেনেকুৱাই কৰো আমাকো দিয়ে মানে সিহঁতে আৰু আমি নিজে
অ অ তাকে মাকে ধুনীয়াকে থৈ দিয়া।
কিন্তু মই শুকাই থোৱাতো একদম ভাল নাপাওঁ মই ন মানে লগে উম লগ কেতি ভ মু শুকানটো মই ভাপা এই ডাই মানে একদম সতেজকে বেছি সোৱাদ পাওঁ মই।
অ অ
আপুনি পিছে
মই শুকুৱাই থোৱাতটো খা অকণমান পানীত তিয়াই থৈ দিওঁ মই শুকান টো ভাল পাও আৰু কেঁচাতো বেছি বেছি ভাল লাগে দিয়াচোন সঁচাকে কে কথা
অ সেইটোৱে সেইটোৱে
যিটো বগা হৈ থাকে সেইটো বেছি ভাল লাগে লগে লগে ভাজি খাবৰ কাৰণে ভাল।
হয় হয় হয় এনে বস্তুতটো বেয়া নালাগে বৰ
অ এতিয়া কেঁচাটো সদায় পোৱা নাযায় যে সেইকাৰণে শুকুৱাই থোৱাটো মাজে মাজে খাবলৈ খাওঁ আৰু
হয় হয় হয় এইবাৰ পা ত পাত ৰচন দি ভাজি খায় গম পাইনে? শেৱালি ফুলৰ পাতটো বেচ শেৱালি ফুলৰ পাতটো বেচ মানে কোমল পাতটো বেচনেৰে ভাজি খাই জানে নে আপুনি?
অ অ অ অ খাওঁ খাওঁ মাজে মাজে খাওঁ একদম কুমলীয়া পাতটো
হয়। আহ এদিন আপুনিয়ে মনে হৈ যে আপোনাৰ ঘৰত যাওঁতে
আহ বনাইছিলো চাগে মাজে মাজে বনাও
হয় আপুনিয়ে চাগে মোক বনাই খুাইছিল তাৰ পিছত মইো বাৰু বনাওঁ গম পাই পেলাই তাৰপিছত
অ অ অ তাকেইতো এতিয়া আমাৰ এনেকে আমাৰ মানে ঘৰৰ ওচৰে পাজৰে এনে বিভিন্ন ধৰণৰ উদ্ভিদ আছে যিবোৰ উদ্ভিদ আমাৰ অ ঔষধি গুণ সম্পন্ন হয় আৰু আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ কাৰণে ভাল হয়। আমি জানিব লাগে এইবোৰৰ প্ৰয়োগ কত কেনেকে খাও খাব লাগে
হয় হয় আৰু আপোনাৰ আৰু এটা আপুনি চাগে অকমান মন কৰা নাই বৰ্তমান সময়ত মধুৰি আমৰ পাতটো খাই নহয় ৰস এই আপোনাৰ পেটতটো বেয়া মানে পেট পাইখা প্ৰব্লেম হলে।
অ অ অ হয় হয় আমাৰ আগতে মা হতে দিছিলে। এতিয়া এই যে পাইখানাটো অলপমান ঢিলা হয়। পেটৰ মানে অ কাৰণে পাইখানাত ঢিলা হলে বাৰে বাৰে যেতিয়া পায়খানাত যাবলগীয়া হয় তেতিয়া মানে ধৰি আমাৰ পাতৰ ৰসটো আমাক খোৱাই দিছিলে আৰু আমি প্ৰায় লগে লগে ভালেই পাইছিলো আৰু
অ তাৰমানে মই আগতে গম পোৱা নাছিলো মোৰ বাচ্ছাতটো সৰু আছে ন সেই মা উ অ হলে বেলেগে কয় আৰু যি এই মধুমৰ ৰসটো খুৱাই দিলি তাৰ পেটটো ভাল হ'ব এ তেনেকে কয় আৰু
অ অ কুমলীয়া পাত কেইটা আনি পেলাই অ কুমলীয়া পাত কেইটা আনি পেলাই আৰু ৰসটো উলিয়াই কেঁচাই কেঁচাই ধুনীয়াকে খাই দিলে অকণমান নিমখ দিব লাগে আৰু মানে কেহা কহা বেছি কেহা লাগে যে
হয়
অ তেতিয়া ভাল হৈ যায় বাটৰ ৰখুক উম আৰু তেনেকে কি জানা? কোৱাচোন তুমি এনেকেঔ ঔষধি গুণ সম্পন্ন উদ্ভিদৰ কথা
এয়া এয়া হেৰি এই চুন্দৰী খালে চুগাৰ ডাউন হৈ থাকে বুলি জানো আৰু এই মধুমহ বি যিটো দোকান সেইটো মানে অকমান এ হেৰিত থাকে আৰু মানুহতটো লিমিট মানে যাতে বেছি নহয় আৰু তাৰ কাৰণে খাই থাকিব লাগে থাকে আৰু অ সেইটোে এটা কথা উম উম
বহু বহুমূত্ৰ ৰোগটো মানে নিয়ন্ত্ৰণ কৰি ৰাখে ন মচন্দৰীয়ে
অ আৰু তিতয়া কেৰেলাটোও কৰে
আহ অ মচন্দৰ আহ উম মছন্দৰী আমাৰ আছে ৰ'বা মই মাজতে কেইদিনমান কেঁচা কেঁচা খাইছিলো কিন্তু একদম বহুত এটা বেয়া গোন্ধ এটা আছে কেঁচা মাছ কেঁচা মাছ গোন্ধাই যে ভাল নালাগে খাই
মইতো খাবই নোৱাৰো গোন্ধটো পালে মোৰ বমিয়াই ববু যে কিন্তু এইটো বেয়া কথা বাৰু খাব লাগে
অ তাকেইটো ঠিকে আছে বাৰু দিয়া তেনেহলে
কথা পাতি ভাল লাগিল বাৰু মই আকৌ কৰিম আপোনাৰ সমাৰ বান দিন দিয় শৱৰাতি
শুভৰাত্ৰি